হেল্ল'!
হয়, নমস্কাৰ।
হয়, নমস্কাৰ।
হয়, কিবা সকামত ফোন কৰিছিলে?
অ', হয় মানে বহুত দিনৰ পৰা ভাবি আছিলো, আপোনালে ফোন এটা কৰিম, কৰিম বুলি, কিন্তু মানে সময়ৰ অ', অ' সময়ৰ নাটনি হোৱাৰ কাৰণেহে আপোনালৈ বহুত দিনৰ পৰা ফোন কৰিব পৰা নাছিলোঁ।
হয়, হয়। অ', শুনি মানে বহুত সন্তোষ পালোঁ, এই মৰম চেনেহ হয় এই এনাজৰীডাল, এই ফোনটোৰ মাজতে জীয়াই থাকে, সেয়েহে ফোন এটা যিমান পাৰে সঘনাই কৰি থাকিলে ভাল, আমাৰো আজিকালি ব্যস্ততাপূৰ্ণ জীৱন।
উম, কৰ্মব্যস্ততাৰ মাজতে অলপমান সময় উলিয়াই পেলাই আপোনালৈ বোলো ফোন এটাকে
হয়, হয়। সন্তোষ পালোহি। বাকী আপোনাৰ খবৰ কওঁকচোন এতিয়া?
খবৰ আছোঁ আৰু জীয়াই। বাকী খেতি পথাৰতো নামিছোঁ এ
হয়, হয়। বাকী আপোনাৰ সেই পুৰণি বলধহাল বেচিলেনে নাই?
আ বলধহাল আছে, বলধহালেহে খেতি কৰি আছোঁ।
হয়, হয়। বাকী ৰোৱনি পাইছে?
মানে এতিয়া আপোনাৰ আ-আধুনিক প্ৰযুক্তিবিদ্যা যদিও মানে খেতি পথাৰত মানুহে ব্যৱহাৰ কৰিবলৈ লৈছে, প্ৰয়োগ কৰিবলৈ লৈছে, তথাপি আমি গাঁৱলীয়া মানুহ দিয়কচোন পইচা-পাতিও অকণমান অসুবিধা হয়।
হয়, হয়, হয়। মই বুজি পাইছোঁ।
হয়।
মোৰো আপোনাৰ দৈনিক কাৰ্যসূচী তেনেকৈয়ে গৈ আছে আজি কাহিলী পুৱাতে উঠিলোঁ।
নাঙল যুৱলিহাল হাতত লৈ আপোনাৰ গ'লোঁ পথাৰলে। পথাৰত গৈ আপোনাৰ মাটিডৰা চহাবলৈ লওঁতেই তাত আপোনাৰ মাছ ওলালে।
হয়।
বহুত মাছ আৰু। ঘৰৰ পৰা লৰা-লৰিকে ফটা আঠোৱাটো নি ধৰিলো আৰু আপোনাৰ দনিকণা, পাভ, এনেদৰে আপোনাৰ এপুৱামান হ'ব, তাকে আনি এতিয়া বাচি কুচি থৈছোঁ। অলপ পিছত সেয়া ৰন্ধনত লগাই, খাদ্যভাৰ গ্ৰহণ কৰিম আৰু। বাৰু মাছ পুঠি ওলাইছেনে আপোনালোকৰ ফ্ৰাইডে?
হয়, আমাৰ ফালেও মাছ পুলি তেনেকৈয়ে ওলাই আছে পথাৰত ৰাতি আপোনাৰ জোৰ কাটিবলৈ যাওঁ। তেতিয়া আপোনাৰ গৰৈ মাছ, মাগুৰ মাছ এনেকৈ ওলাই।
অ', হয়, হয়।
উম, তাতে আকৌ ওচৰৰ নদীখনৰ আমাৰ বান পাতি থোৱা আছে, তাত আপোনাৰ বৰালি মাছ, শ'ল মাছ তেনেকৈ উঠি থাকে।
হয়, হয়। আগতে আপোনালোকৰ তাত সেই নদীখনত প্ৰায় দুই কেজি, তিনি কেজি বৰালিলৈকে ওলায়। আমি যাওঁ আগত ধৰিবৰ বাবে আপোনাৰ।
হয়-হয়।
উম, হয়। তেতিয়া বয়সো কম আছিলে, শৰীৰত শক্তিও বহুত আছিলে। তেতিয়া মনৰ উৎস উংসাহো বে-বহুত আছিলে, আপোনালোকৰ ককাহঁতৰ সৈতে। আমি যাওঁ আপোনাৰ মাছ ধৰোঁ।
অ', হয়। তেনেকৈয়ে এতিয়াতো আৰু আগৰ দিন পাবলৈ নাই, এতিয়া বৰ্তমান আপোনাৰ স-সকলো সলনি হৈছে বুলিয়ে ক'ব লাগিব।
হয়, হয়। সলনিটো আচলতে এইটো এটা প্ৰকৃতিৰ নিয়মেই। সময়ৰ লগত প্ৰতিটো বস্তু সলনি হোৱাটোৱেই, প্ৰকৃতিৰ প্ৰধান নিয়মটো। প্ৰকৃতিয়ে সলনি হৈ যায়, তেনেস্থলত পৰিস্থিতিটো সলনি হ'বই, পৰিস্থিতি তন্ত্ৰৰ সলনি হ' হলেহে আ জীৱন প্ৰক্ৰিয়াটো চল, চলন্ত অৱস্থাত থাকিব।
হয় আৰু আমিতো প্ৰকৃতিক আমি সলনি কৰিব নোৱাৰো, প্ৰকৃতিয়েহে আমাক সলনি কৰিব পাৰিব।
অ হয় হয় কিন্তু সেইটো কথা হয় যদিও মানে আজিকালি যদি আমি দেখা পাওঁ আমিও আমাৰ জৰিয়তেও প্ৰ প্ৰকৃতিৰ কিছু সা-সলনি হৈছে। যাৰ ফলত ক্ষতিটো আমাৰেই হৈছে, আমাৰে বৃহত্তৰ ক্ষতিসাধন হৈছে।
হয়।
হয় তদুপৰিও সেইটো প্ৰকৃতিৰ সলনিৰ তুলনাত তেনেই নগন্য এটা বস্তু মানে আপুনি যদি চাবলৈ যায় ভালকে দৃষ্টিগোচৰ
হয় কিন্তু বৰ বৰ্তমান যুগত আপোনাৰ প্ৰযুক্তিবিদ্যাৰ উন্নত হোৱাৰ লগে লগে মানুহে যেতিয়াই মানে আপোনাৰ গছ গছনি কটা চিঙা কৰি আপোনাৰ ডাঙৰ ডাঙৰ মহলীয়া অট তালিকা বনাবলৈ যেতিয়া মানে আগবাঢ়ি ছে, তেতিয়া আপোনাৰ গছ গছনি কটাৰ ফলত আপোনাৰ বায়ু মন লত বহুত পৰিমাণৰ সেউজগৃহ গেছসমূহ বৃদ্ধি হৈছে যাৰ ফলত গোলকীয় তাপ বৃদ্ধি হৈছে, যাৰ ফলত এতিয়া আপোনাৰ গৰম কালি আপুনি থাকিব নোৱাৰে বহুত অতি মাত্ৰা মানে উষ্ণ হয়। আপোনাৰ জলবায়ুটো।
হয় হয়। আপুনি তাৰ উদাহৰণ স্বৰূপে যদি এতিয়া চাই আপুনি দেখা পাব সৌ নিচেই কাষতে থকা দীঘলী পুখুৰী পাৰৰ গছখিনি কাটি পেলোৱাৰ ফলতো মানে সেই অঞ্চলটোত এতিয়া গোলকীয় উত্তাপটো বৃ দ্ধি হৈছে, সেই অঞ্চলৰ মানুহখিনি মানে আগতকৈও দুগুণ পৰিমাণে তেওঁলোকে গৰম মৰ প্ৰকোপটো ফিল কৰিছে।
অ হয়।
আপুনি যদি ভালদৰে চাবলে যায় তাৰ পৰিৱৰ্তে কিন্তু চৰকাৰে বিশেষ কোনো ধৰণৰ আঁচনি আমি উলিওৱা দেখা দেখা পোৱা নাই, কিছুমান কাম কৰি হয় এইটো দিয়কচোন, সেইখিনি কাম হলেও এইখিনিৰ তুলনাত তেনেই মানে নগন্য, এতিয়া যদি হয় আপুনি যদি চাই আই পি এল খনৰ কথা, আই পি এলত প্ৰতিটো দট বলৰ এগেইনষ্টত গছপুলি ৰোপণ কৰা হয়। সেইটো এটা পদক্ষেপ চৰকাৰে লৈছে, চৰকাৰে বুলিয়েই কওক বা আমাৰ ভাৰতীয় ক্ৰিকেট বোৰ্ডখনেই লৈ গৈছে বুলি কওক। সেইটো হয় আমাৰ সমাজৰ কামৰ বাবেই আহিছে, কিন্তু মানে আমি যিমান পৰিমাণৰ গছ গছনি কাটিছোঁ তাৰ তুলনাত সেয়া গছ গছনি তেনেই নগণ্য। এতিয়া যদি আপুনি চাই কিছুমান ক্ষেত্ৰত মানে আমি গছ গছনি ক কাটিবই লাগিব আমি যদি উদ্যোগ এটা স্থাপন কৰিবলৈ হয় এখন ৰাজ্যত বা এটা অঞ্চলত, সেই উদ্যোগ এটা স্থাপন কৰিবলে যাওঁতে আপোনাৰ গছ গছনিটো কটা চিঙা কৰিবই লাগিব। সেই উদ্যোগটো স্থাপন কৰিলেহে আমাৰ নিবনুৱা সকলে তাত আপোনাৰ কৰ্ম সংংস্থাপন পাব, নিবনুৱা সমস্যাটো দূৰ হ'ব। কিন্তু তাৰ পৰিৱৰ্তে আমাৰ ক্ষতিও বৃহত্তৰ হ'ব, আপোনাৰ দুজোপা গছ কাটি পেলোৱাৰ ফলত আমাৰ প্ৰকৃতিৰ কিমানটো ক্ষতি হয় সেইটোতো আপুনি জানেই। মই ভাবোঁ ইয়াৰ বাবে চৰকাৰে কিছুমান বিহিত ব্যৱস্থা ল'ব লাগে। এজোপা গছ পুলি যদি কাটে তাৰ পৰিৱৰ্তে আৰু চাৰিজোপা গছ পুলি ৰোৱা এনেকুৱা ধৰণৰ কিছুমান নিৰ্দিষ্ট আঁচনি চৰকাৰখনে যদি যদি আমাৰ সমাজলৈ আগবঢ়াই দিয়ে তেন্তে আমিও উপকৃত হ'ম লগতে আমাৰ প্ৰকৃতিৰ যোনটো সন্তুলন সেই সন্তুলনো ব্ৰতি থাকিব বুলি মই ভাবোঁ
হয় আপুনি ঠিকেই ভাবিছে অ মোৰ ক'বলগীয়াতে যে আপুনি ক'লে এতিয়া দীঘলী পুখুৰীৰ পাৰৰ গছবোৰ কটা কথা এতিয়া চব গুৱাহাটী হেন এখন মহানগৰ আৰু মহানগৰত আপোনাৰ যিহেতু গছ গছনি বেছি বিশেষ নাইে বিশেষ নাই লাগিব তাৰফলত আপোনাৰ আগৰ পৰাই তাত উষ্ণ আমাৰ তাটো অলপ বেছিয়ে হৈ থাকে কিন্তু এতিয়া যেতিয়া গছ গছনিসমূহ কাটি পেলোৱা হ'ল আৰু তাৰ ফলত এতিয়া মানুহ খিনি আপোনাৰ ওচৰ চুবুৰীয়াই হওক আপোনাৰ তাত চাগে বহুত ধৰণৰ সুবিধাৰ সন্মুখীন কব কৰিবলগীয়া হৈছে আৰু গুৱাহাটী কৃতিহেন জেগাত আপোনাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ থাকে বৰষুণ যদি আপোনাৰ এজাক দিয়ে তেতিয়াহলে আপোনাৰ গোটেই ৰাস্তা পদূলি চবতে আপোনাৰ পানী হৈ যায়। গতিকে সেইও সমস্যা আছে লগতে এইটো সমস্যা। আৰু তাত অলপমান মানুহ গতিকে আপোনাৰ থাকিবলৈ অকনমান অসুবিধা হয় দিয়কচোন।
হয় হয় যথেষ্ট অসুবিধা হয় এতিয়া আপুনি যদি চাই প্ৰকৃতিৰ যোনখিনি পৰিৱৰ্তন হৈছে হঠাতে আপোনাৰ বহুত পৰিমাণৰ ৰ'দ দিব। খৰাং অৱস্থা এটা হৈ যাব যাৰ বাবে কৃষকৰো আপোনাৰ খেতি পথাৰত আপোনাৰ কষ্ট হ'ব তাৰ পৰিৱৰ্তে আকৌ কেতিয়াবা যদি চাই নেৰা নেপেৰা বৰষুণ দিব ধাৰষাৰ বৰষুণ দিব কেইবাদিনো ধৰি। যাৰ ফলত আকৌ বানপানীৰ সৃষ্টি হ'ব এই প্ৰকৃতিৰ তাৎক্ষণিক পৰিৱৰ্তনবিলাকো আপোনাৰ এই গছ গছনি কটাৰ লগতে বিহলভাৱে মানে আপোনাৰ জৰিত হৈ থাকে।
এই গছ গছনিবিলাকে এটা আমাৰ প্ৰকৃতিত বহুল প্ৰভাৱ পেলায় সেই প্ৰভাৱৰ আমি কু প্ৰভাৱ খিনি সকলোৱে দেখিছোঁ। ইয়াৰ বাবে মানে মই ভাবো কিছুমান আমাৰ চৰকাৰী আইন কানুনৰ দ্বাৰা কিছুমান যদি আঁচনি আমাৰ মাজত আনি দিয়ে তেন্তে হলে এতিয়া আপুনি চাওক আমি সামাজিকভাৱে কিছুমান কাম কৰো যদিও সেইষ হাই কাম কাজবিলাকৰ মানে শৃংখলাবদ্ধতটো নাথাকে কাৰণ কি আমি সেই খিনি এটা দায়িত্ব বুলি গ্ৰহণ নকৰোঁ আমি মাত্ৰ কৰিব লাগে কামটো কৰোঁ। কিন্তু চৰকাৰ এখনে বা কৰ্তৃপক্ষ ক্ষতাই যেতিয়া সেই ব্যৱস্থাটো আনি দিব তেতিয়া আমি সেইটো এটা আইন বুলি ভাবি ল'ম আইন বুলি ভাবিলে সেইটো আমাৰ মৌলিক কৰ্তব্যৰ নিচিনা কৰ্তব্য হৈ যাব যে আমি এইটো কাম কৰিবই লাগিব।
হয়।
হয় সেইবাবে মই ভাবোঁ যে আমাৰ চৰকাৰখনে কিছুমান উচ্চ চিন্তাৰ আপোনাৰ পদক্ষেপ ল'ব লাগে যাতে আমাৰ প্ৰকৃতিৰ সন্তুলন বৰ্তাই ৰাখিব পাৰে তেওঁলোকে গছ গছনি আৰু আমি ৰোপণ কৰিব পাৰোঁ বৰ্তমানতকৈ অধিক পৰিমাণে আমি গছ গছনি ৰুওঁ। তেতিয়া যাতে আমাৰ প্ৰকৃতিৰ সেই যোনটো নিয়মিত সন্তুলন সেই সন্তুলনটো বৰ্তি থাকে।
হয় হয়।
আপুনি যদি চাই আমাৰ জীৱ কুল। গোটেই সমস্ত পৃথিৱীৰ জীৱকুলখিনি আমি প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল, আপুনি যদি এতিয়াৰ পৰা প্ৰাচীন অৱস্থালৈ যায়, তেন্তে প্ৰাচীন অৱস্থাত দেখা পাব যে, মানুহবিলাক সম্পূৰ্ণকে সম এশ শতাংশ ৰূপত তেওঁলোক প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰশীল আছিল। প্ৰকৃতিৰ পৰাই তেওঁলোকে আহাৰ গ্ৰহণ কৰে। প্ৰকৃতিয়ে বনাই দিয়া গুহাত থাকিয়ে তেওঁলোকে জীৱন যাপন কৰে। লাহে লাহে এইবিলাকৰ ক্ৰম বিকাশ হ'ল যদিও, আমি প্ৰকৃতিৰ ওপৰত এতিয়াও সম্পূৰ্ণৰূপে নিৰ্ভৰশীল হৈ আছোঁ। তেনেস্থলত আমি প্ৰকৃতিৰ এনে
কৰ্তন বা প্ৰকৃতিৰ এনে ধ্বংসটো আমি কোনো কাৰণতে সহ্য কৰিব নোৱাৰো বা ই উপযোগী বুলিও মই নাভাবোঁ।
হয়, হয়। বাকী এতিয়া আপোনাৰ ইমান গৰমত নহয় আপুনি মোৰ কথাটো শুনক, এতিয়া ইমান গৰমত আপুনি বিদুৎ বিভাগৰ বিষয়ে আপুনি কি কব? আমাৰ বিদ্যুৎ বিভাগতোটোও এটা আমাৰ এটা ডাঙৰ সমস্যা হৈ গৈছে।
হয়। এতিয়া আপুনি যদি চাই অলপ বছৰৰ আগত বা অলপ বছৰৰ আগ গত, বিদ্যুতটো আমাৰ এটা মৌলিক সম্পদ হিচাপে আমাৰ চৰকাৰখনে ঘোষণা কৰিছল। আপুনি ময়ে
হয়।
সম্পূৰ্ণ ডেটটো মই পাহৰি গৈছোঁ, কিন্তু আমাৰ চৰকাৰখন তেনেকুৱা এটা ব্যৱস্থাত আছিল, তাৰ পৰিৱৰ্তন এতিয়া আপুনি যদি চাই আমাৰ গাঁওখন আমাৰ কিছু আমাৰ নিচিনা পিছপৰা গাঁওখনত এতিয়াও মানুহে এশ দিনটোৰ চৌব্ববিছ ঘণ্টা চাৰি ঘণ্টামান সময়হে বিদ্যুৎটো আপোনাৰ আমি উপভোগ কৰিবলৈ পাওঁ। কিন্তু আপ এতিয়া চাবা, আমাৰ অসমখন এক নদীভাটিক দেশ গোটেইখিনি নদবোৰে ভৰপূৰ এখন ৰাজ্য। ইয়াত কিমান পৰিমাণৰ বিদ্যুৎ উৎপাদন হয় সেইটোতো হয়তো, ভাবিবও নোৱাৰিম, বহুত পৰিমাণৰ যথেষ্ট বিদ্যুৎ উৎপাদন হয়, সেই বিদ্যুতসমূহ আমাৰ, দেশ - আমাৰ ৰাজ্যৰ পৰা বাহিৰৰ ৰাজ্যলৈ আপোনাৰ বেচা কিনা কৰি থাকে, সেই বেচা কিনা কৰোঁতেতো আপোনাৰ চৌবিছ ঘণ্টা,। সেই বিদ্যুৎ প্ৰবাহিত হৈ থাকে, কিন্তু তাৰ পৰিৱৰ্তে আমি অ অসমৰ নিজৰ মানুহ হৈ, নিজৰ বিদ্যুৎ বাৰু আমি কিমান উপভোগ কৰিবলৈ পাইছোঁ, এইটো এটা বহুত ডাঙৰ সমস্যা।
ডাঙৰ সমস্যা, এতিয়া চাওক আপুনি ইমান গৰমৰ ৰাতি যেতিয়া শুৱা বাত তেতিয়া। দিনটোৰ ভাগৰটো জিৰাবলৈ আপুনি অকনমান জিৰণি লওঁ বুলি ভাবে। কিন্তু তেতিয়াই আপোনাৰ বিদ্যুৎ বিভাগে কি কৰে, আপোনাৰ কাৰেণ্টটো আপোনাৰ গো কি যায়, গতিকে আপুনি তেনে অৱস্থাত অকনমান সময় কেনে কৈ জোৰাব?
হয়। এইটো এটা বৃহৎ সমস্যা আমাৰ আমাৰ নিচিনা মানে মধ্যবিত্ত শ্ৰেণীৰ মানুহ, যি আপোনাৰ কৃত্ৰিম। যোনখিনি পদ্ধতি আছে আপোনাৰ বিদ্যুৎ উৎপাদন কৰাৰ বা বিদ্যুতৰ আমি যোনটো ডাইৰেক্ট বিদ্যুৎ পাওঁ তাৰ উপৰিও কিছুমান পদ্ধতি আছে যাৰ জৰিয়তে আমি বিদ্যুৎ অৰ্জন কৰিব পাৰোঁ, সেইখিনি পদ্ধতি আমি লগাবৰ বাবেও আমাৰ ওচৰত ইমান টকা-পইচা নাই। আমি যথেষ্ট আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোক।
তেনেস্থলত আমাক মানে যোনটো নিয়মিত বিদ্যুৎ প্ৰবাহ আমাক ধৰে আমাক যোনটো নিয়মিত বিদ্যুৎ বিদ্যুত যোগান ধৰে,
হয়।
বিদ্যুতৰ মানে কৰ্তন আমি দেখা পাওঁ। সেইটো মানে কোনো কাৰণতে গ্ৰহণযোগ্য এটা কথা নহয় আপুনি এতিয়া চাওক আগতে বিদ্যুৎটো আছিলে সম হয় হয়, বিদ্যুতটো আছিলে আপোনাৰ চৰকাৰী খণ্ডৰ এটা বস্তু কিন্তু বৰ্তমান সময়ত বিদ্যুৎ, টো আপোনাৰ ব্যক্তিগত খণ্ডলৈ লৈ গ'ল ব্যক্তিগত খণ্ডলৈ লৈ যোৱাৰ চত ও কিন্তু আমি বিদ্যুতৰ সমস্যাৰ পৰা এতিয়ালৈকে ওলাব পৰা নাই। বিদ্যুতৰ সমস্যা দিনক দিনে বাঢ়িহে গৈ আছে।
হয় আপুনি ভাবেনে যে চৰকাৰেও ইয়াৰ ওপৰত কিবা এটা ব্যবস্থা গ্ৰহণ কৰি, ইয়াৰ এটা সমাধানৰ উপায় চৰকাৰে উলিয়াব পাৰে বুলি আপুনি ভাবেনে?
হয় চৰকাৰে নিশ্চয় পাৰিব যদি চৰকাৰ চৰকাৰে বিচাৰে তেন্তে এইটো একেবাৰে চৰকাৰক, কাৰণে সম্ভৱপূৰ্ণ কাম। কাৰণ আপুনি যদি আমাৰ এতিয়া চুবুৰীয়া ৰাজ্য দিল্লীলে চাই দিল্লীত আপোনাৰ চৌবিশ ঘণ্টা বিদ্যুৎ, থাকে বুলিয়ে ক'ব পাৰি আৰু তাত বিদ্যুতটো সম্পূৰ্ণৰূপ পে বিনামূলীয়া কিন্তু আমাৰ অসম চৰকাৰে আমাৰ পৰা বিদ্যুতৰ ফালৰ ইমান খিনি টকা উপাৰ্জন কৰে